উম কি কৰিৈছা
বাহিৰত বহি মেলি ধুনীয়াকে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষা হাত পুঠি বুলি কিতাপ এখন চাই আছো তাৰমানে
হয় কিমান দাম প্ৰাইচটো কিমান
প্ৰাইচটো বৰ বেছি নহয় বাৰু তিনিশ টকাামান ল'ব এখন
ক' পৰা আনিলে
এই আমাৰ তিনিচুকীয়া থানা চাৰিআলিত মানে কাপোৰ দোকান বহুত আছে। তাতে গৈছিলো। তাতে মই এইবাৰ আকৌ কনিষ্টবল পৰীক্ষাত নিযুক্তি নহয় বহিম বুলি ভাবিছো তাৰমানে
হয়।
ত' কিতাপখন ধুনীয়া দেখিলো আৰু ভালকে কুৱেশ্যন এনঞ্চাৰবিলাক আছে সেইকাৰণে লৈ আহিলো আৰু
অ'। কিমান হ না কিতাপখন
খখন অনা এনেকেই মোৰ প্ৰায়ে দেৰমাহ মান হৈ গ'ল।
কিমান দিন পঢহিলা।
এতিয়া পঢ়াটোহে হোৱা নাই আকৌ সেইকাৰণেহে এতিয়া নিবনুৱা কক্ৰচ নিচিনা হৈ আছো আৰু। উ', এতিয়া কক জন প্ৰাৰতি লাইছে ন হা।
হয়', হয়', হয়'। স
অ', আমি সেইতিয়। সেই লিষ্টতে পৰিছোঁ আৰু।
অ', অ'।
উম'।
তেতিয়াহ'লে এই বছৰটো চাকৰি লাষ্ট অপচন বোলা এনেকে অলপ শুনিবলৈ পাইছো কাৰণ যোৱা বছৰ দিলেটা আগৰ বছৰ দিলে। এইবাৰ এ দি আৰ ই থ্ৰী পইণ্ট ব আহিব। ইয়াৰ পিছত চাগে এ চৰকাৰী চাকৰি বোলতো মানে বহুত কষ্টকৰ হৈ পৰিব মানে পোৱাতটো, পাব নোপোৱা বুলি কোৱা নাই মানে ধৰি লওক এবাৰ যদি এহেজাৰ পোষ্ট ওলাইছে এইটো কিবা, পোষ্ট ওলাইছে। বা', নেক্সট মানে নেক্সট বছৰ মানে নোলাব পাৰে, ওলাব মানে খুবেই কম ওলাব এশ ওলাব লোকস অলপ তাত মানে কম্পিটিচনতটো মানে এতিয়া ইমানেই বেছি আৰু তেতিয়ালৈকেতো কিমান বেছি হ'ব ঠিক নাই নাই।
হয় বু, এতিয়া হিমন্ত মামা মানুহে ন এতিয়া ভগৱান নহয় নহয় সি চাই চাকৰি উলিয়াই থাকিব উলিয়াই থাকিব উলিয়াই থাকিব।
সেইটো তোমাৰ ভোজাো ভুল হৈছে মামাই আছে চাকৰি তাৰ পকেটৰ পৰা চাকৰি দিয়া নাই মানে চাকৰি সতিয়া প্ৰত্যেক বছৰেতটো কমচে কম শ শ কৰ্মচাৰী ৰিটায়াৰ হৈ যায়। গোটেই অসমত
এইটো হয় বাৰু, কিন্তু এতিয়া তুমি এতিয়া তুমি দেখিছা অসমৰ কি অৱস্থা। এতিয়া হাজাৰ হাজাৰ কোটি টকা লোন লৈ মেলি এতিয়া আমাৰ লোডটো কোনে পাব। সিহঁতে নাপায় নহয় আমিহে পাম। হয় নাই? এতিয়া প'ষ্টটো উলিয়াব সময়ত এতিয়া আগতে তুমি শুনিছিলানে? নুশুনিছিলানে? এতিয়া এইটো কি বুলি কয়। এই যে চৰকাৰী কৰ্মচাৰীসকলে ৰাস্তাত বহি মানে প্ৰতিবাদ কৰে। মোৰ আমাৰ তিনিমাহ দৰমহা হোৱা নাই। চাৰি মাহ দৰমহা অ হোৱা নাই এই বোলে মোক ঘৰ চলাব লাগে। মোৰ পৰিয়াল চলাব লাগে। এ মোৰ--কাৰেণ্টৰ বিল দিব লাগে। তুমি শুনিছানে? অ এতিয়া যেনেকে লোন লৈ মেলি এতিয়া দৰমহা বিলাক দি আছে। বাৰু ঠিক আল্টিমেটলি এতিয়া ধুনীয়াকে দি আছে। এদিন মোৰ আকৌ তেনেকুৱাই হ'ব যেন লাগে। তাৰমানে
সেইটো এতিয়া চৰকাৰৰ হেল্ল'।
অ শুনি আছোঁ শুনি আছোঁ।
মানে চৰকাৰৰ সেইটো পলিটিকেলি কি কি? এইবিলাকটো আমি ইমানটো নাজানো। আমিতো সৰু মানুহ ইমান ওপৰলৈকে পলিটিক্স কি কি চলে আমি ইমান বুজিও নাপাওঁ। গমো নাপাওঁ আমাৰ কি হয় চাৰি পাঁচ বছৰ মূৰত ভোটটো দিব লাগে। বহুত ভোট দিবলৈ যাওঁ আৰু তেতিয়া তোৰ মানে মন্ত্ৰী এম এল এ সকলে তেতিয়াতো ঘূ মানে পুৰা আহে আৰু গাঁওৰ ফালে গাঁৱত আহিব আকৌ গাওঁত সোমাই এনেকে খুব মিটিং বিলাক হৈ থাকে। ত তাৰে এজনক গৈ কিনি ভোটটো দি দিওঁ হালত কলাকে চিনটো লৈ আহোঁ। বছ আমি সিমান খিনিয়ে জানো। তাতকে বেছি মানে আমি গম নাপাওঁ, আৰু কি ক'ম কোনে কি কৰিছে কি নকৰিছে অসমৰ কাৰণে কোনে লোন লৈ পইচা দিছে। চ চৰকাৰ চাকৰি দিছে ইমান খিনি আমি গম নেপাওঁগে বাৰু
মানে সেইটো হয় বাৰু, কাৰণ এতিয়া মানে অলপ দকে চিন্তা কৰি জনা বুজা মানুহে মানে খুব কম আছে বাৰু, সেইবিলাক কথা জনা আজি এতিয়া ভোট দিবলৈ গৈছে। আজি পাঁচশ টকা দি দিলে। পাঁচশ টকাত ভোটটো বিক্ৰী কৰি দিলে এতিয়া আৰু এটাক কথা কেতিয়াবা পাৰ্থি চাব লগীয়া হয় কেতিয়াবা পাৰ্টি চাবলগীয়া হয়। হয় নই? সেইটোৱে ডাঙৰ কথা আকৌ এতিয়া মানে সেইটোৱেই আৰু এতিয়া বাকী সেনেকুৱা হব যেন মইহে ভাবিছো কিন্তু নহওক যোনবিলাকে চাকৰি কৰি আছে ঘৰখন চলাই আছে ভালকে সিহঁতে মানে দু পইচা পাইম বুলি ভাল তাকে খাওক
উম
এনেকুৱা নহক বুলিয়ে আশা কৰো আৰু
উম বাকী পঢ়িছানে কিতাপ চাকৰি কাৰণে? এনট্ৰেঞ্চ কাৰণে
তাত তো মই এতিয়া অকমান মিলি থৈছো। এইবিলাক কুৱেচন বিলাক চাই আছো এটা দুটা সুধো নেকি তুমি জানিবা নে?
এ সুধিচোৱাচোন জানো নাই মানে অলপ চিম্পুল চিম্পুল কেইটা সুধিবা সলোয় সচৰাচত চলি থকাটো
হয় তোমাৰ মানে অলপ বাহিৰা নলেজ বিলাক বেছি আছে বুলি শুনিছিলো তাৰমানে।
অ।
অ।
কোৱা কোৱা যিমান দূৰ পাৰো কম নোৱাৰিলে তুমি শিকাই দিবা।
হয় হয় এতিয়া মই এতিয়া মোৰ ইয়াত প্ৰথম কুৱেশনটো হৈছে শিল্পী দিৱস কেতিয়াও উদযাপন কৰা হয় বুলি। ইয়াত অপচনো আছে বাৰু অ অপচনো আছে এতিয়া অপচন আছে তোমাৰ অ
আগৰৱালা দেৱৰ সোৱৰনত জন্মদিনত নে মৃত্যুৰ দিনত পতা হয়
ত জানো পাই এই অপশচন দিয়া আছে এ বি চি ডিৰ চাৰিটা মই চাৰিটা ক চাইছো এতিয়া চোৱাচোন জানিবা নেকি পঁচিছ অঁ পঁচিছ জানুৱাৰী অ বি বি এ একৈছ জানুৱাৰী চি হ' সোতৰ জানুৱাৰী দি তেৰ নৱেম্বৰ
উম অপচন চাগে চি হ'ব লাগে সোতৰ জানুৱাৰী শিল্পী দিৱস। কাৰণ মানে মোৰ মনত আছে যোৱা বস্তু অ' আমি মানে শিল পি দিৱসত এনে সৰু সুৰা ছবি অ, অ, অং কন এনেকা গানৰ প্ৰতি জ্যোতি সংগীত এনেকুৱা প্ৰতিযোগিতা পতা হৈছিলে মানে। স্কুলত উম চ' অলপ মনত আছে মোৰ সেই যে সোতৰ জানুৱাৰী তাৰিখে যে শিল্পী দিৱস হয়।
গোট ধৰা হোৱাৰ নিচিনা শু শুদ্ধ উত্তৰ তুমি পাইছা।
হয় হয়।
আৰু এটা সুধিছো
কোৱা কোৱা।
অ' উম পৃথিৱীৰ উপগ্ৰহ কেইটা?
পৃথিৱীৰ উপগ্ৰহ।
অঁ।
মানে পৃথিৱীখনো এটা এখন গ্ৰহ হৈ গ'ল মানে যেনেকে পৃথিৱী গ্ৰহ তোমাৰ বুধ গ্ৰহ, মংগল গ্ৰহ, বৃহস্পতি গ্ৰহ তেনেকে মানে পৃথিৱীখনো আমাৰ এটা হল গ্ৰহ গ্ৰহৰ উপগ্ৰহ মানে হৈ গ'ল মানে সেই গ্ৰহটোতকে এটা সৰু মানে তাত যিটো মানে সেই গ্ৰহটোৰ চাৰিওফালে কি কৰে। পৰিদক্ষিণ কৰে যেনেকে আমি এইটো আমি মানে পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে পৰিদৰ্শন বুলি কয় হয় নে নাই?
অঁ।
তেনেকেই আমাৰ পৃথিৱীৰ চাৰিওফালে পৰিদৰ্শন কৰে চন্দ্ৰটো। ঠিক তেতিয়াহ'লে আমাৰ উপগ্ৰহটো হ'ব চন্দ্ৰ।
একদম বঢ়িয়া উত্তৰ চোৱা বঢ়িয়া পাৰিছাচোন।
উম তাকে অলপ সৰু সুৰা ক প্ৰশ্ন বিলাক মানে আমি এই সচৰাতকত চলি থকা কথাবিলাক মানে মুখে মুখে মৌখিকভাৱে চলি থকা কাৰণে অলপ মনত থাকি যায়।
হয় হয় তাৰ পিছত এই মানে কোৱেচন বিলাক ইমান ভিতৰৰ পৰা নিদিয়ে বুজিছানে। বাহিৰৰ ওপৰৰ ওপৰৰ পৰাই দিয়ে মুখৰ পৰাই দি দিয়ে কিন্তু পচলাই দাঁত ভাঙি বোলা নিচিনাকি সে বেচিক বিলাক শাক বিলাক চাওঁতে চাওঁতে বেচিক বিলাক থাকি যায় নেকি।
হয় হয় হয়।
সুধিছো পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ দেশখন
পৃথিৱীত অ' টোটেল দেশ আছে তিৰানব্বৈ খন নাইনটি থ্ৰী খন হয় চাগে ন।
হয় হয় হয়।
হেল্ল'
অ' শুনি আছো শুনি আছো হয় হয়।
অ' তাতে তিৰানব্বৈখন দেশ আছে তাতে একেবাৰে ডাঙৰখন হৈ গ'ল আপোনাৰ আ' ৰাছিয়া চাগে হয় নেকি।
হয়, হয়, হয়।
এতিয়া একেবাৰে সৰুখন মই জনাত ভেটিকান চিটি বুলি এখন সৰু চহৰ আছে মানে চহৰ মানে এইখন মানে দেশলৈ পৰিপূৰ্ণ হ'ল হ'লগৈ আৰু।
একদম বুদ্ধিমট
হয় হয়।
আৰু কাট অপ
উম।
আৰু মহাদেশৰ ভিতৰত মহাদেশ একেবা সৰু মহাদেশ
একেবাৰে ডাঙৰ মহাদেশখন হৈ গ'ল ঠিক আছে মই মানে কথাাতটো মানে একেবাৰে গোটেই কথা খিনি মানে সাঙুৰি লৈছো মানে।
অ অ আচ্ছা আচ্ছা আচ্ছা।
একেবাৰে ডাঙৰ মহাদেশখন হৈ গ'ল আপোনাৰ এছিয়া মহাদেশ।
হয়, হয়, হয়, হয়।
এয়া তে আমাৰ মহাদেশ আছে পাঁচখন।
হয়, হয়, হয়।
অহ ডাঙৰখন হৈ গ'ল এছিয়া তেতিয়াহলে সৰুখন হৈ গ'ল আপোনাৰ অ কি হব? অষ্ট্ৰেলিয়া নেকি? অচ অষ্ট্ৰেলিয়াটো নহয় চাগে? হয় নেকি অষ্ট্ৰেলিয়া ন।
অ, বঢ়িয়া বঢ়িয়া আৰু তাৰ পিছত। পৃথিৱীৰ উচ্চতম প্ৰাণী কোনটো?
উচ্চতম মানে তুমি দীঘল কৈছা নে চুটি কৈছা নে কোনটো মানে হাইটত
ওখ ওখ ওখ। আহ পানীত থকা নহয় কিন্তু মাটিতে থকা।
মাটিত থকা প্ৰাণী ন? মাটিত থকা আটাইতকৈ ওখ প্ৰাণী খ বুলি ক'লে মই জনাত জিৰাফ হে নেকি?
একদম শুদ্ধ উত্তৰ।
এনে মানে আমি চিৰিয়াখানা চাব গৈছিলোটোন। চিৰিয়াখানা চাব যাওঁতে মানে মই জিৰাফ দেখিছো।
অ বহুত ওখ থাকে ন।
বহুত বহুত ওখ। প্ৰশ্ন বিলাক মানে ভাল লাগিছে দেই এনেক কে মানে মুখে-মুখে যদি ইটোৱে সিটোক মৌখিকভাৱে প্ৰশ্ন উত্তৰ কৰি থকা যায় মানে পতককে মানে মনত থাকি যায় মানে কথাবিলাক যদি নেক্সট একজামতো আহি যায় কুৱেশনটো দেখাৰ লগে-লগে আনচাৰটো মানে আহি যায়।
তাৰপিছত তুমি এইটো ফুল ফুল মিনিংবিলাক জানে চাগে ন।
এটা দুটাটো জানো ইমানটো গোটেইখিনিটো মই ক'ত জানিম। চি আই এছ এফ। চি ফৰ চেণ্ট্ৰেল
য়েছ।
আ আই ফৰ চেন্ট্ৰেল উম আই মানে কি হ'ব।
ইণ্ডাষ্ট্ৰীয়েল।
অঁ চেণ্ট্ৰেল ইণ্ডাষ্টষ্ট্ৰিয়েল অঁ ৰিজাৰ্ভ ফৰ্চ।
চিকউৰিটি ফ'ৰ্চ।
অঁ চিকিউৰিটি ফৰ্চ হয় হয়- হয়- হয়, চিকিউৰিটি ফ'ৰ্চ, মোৰ অলপ মানে ভুল হৈ গৈছে।
সেইবিলাক মানে মাজে- মাজে কেতিয়াবা চাই থাকিলে হয় আৰু। অলপ খেলি মেলি হৈ যায় অঁ। তাৰপিছত অসম পুলিচৰ এইটো এ পি আৰ অ' টো জানা চাগে।
এ পি আৰ অ' ফুল ফৰ্মটো তেনেকে গম নেপাওঁ মই দেই। ৱায়াৰলেছ কিবা ৱায়াৰলেছ কিবা হৈছ
আচাম পুলি আছাম পুলিচ এ আসাম পুলিচৰ এ পি আৰ আৰটো হ'ল হেৰি আকৌ আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেচন।
অঔ। হয়-হয়। ভাল কৰিলা দেই কথাটো মোক জনাই দিলা মানে মই আজি গম পাই আজি মনত থৈ দিম আজিৰ পৰা কোনোবাই সুধিলে মই ক'ব পাৰিম।
তাৰ পিছত এ- এ বি ইউ বি কেইটা যে গম পোৱা চাগে।
এবি- এবি মানে আন বাওণ নে- নে কিবা তেনেকে হয় যিটো বন্দুক লৈ থাকে, উম।